অঁ কোৱা।
কি কৰিছা।
এ এনেই আছিলো ৰ'বা তুমি
ময়ো এনে আছো ৰবা।
অঁ অ
উ কিবা কৰি আছো। কিবা কামত ব্যস্ত চস্ত আছিলা নেকি?
নাই নাই এনেই ৰবা। কোৱাচোন কি আছিলে?
অ মই আজি এনে এটা বিষয়ে অকমান কথা পাতো বুলি ভাবিছিলো।
অ কিবা বিষয়ে আছিলে কোৱা।
এনে আমাৰ মানুহৰ সুস্বাস্থ্যৰ বিষয়ে অকমান কথা পাতো বুলি ভাবিলো তুমি কি ভাবা
আহ হয় সুস্বাস্থ্য মানুহৰ বাবে অতি গুৰুত্বপূৰ্ণ কাৰণ সুস্বাস্থ্যই মানুহক আহ মানে শৰীৰটো চলাই নিবলৈ সক্ষম হয় আৰু সুস্বাস্থ্য থাকিলেহে আমি চৈ থাকিব পাৰিম হয় নহয়
অ সেইটোতো তুমি ঠিকেই কৈছা অ তুমি নে আ নিজৰ হা হা হা হা শৰীৰটো সুস্বাস্থ্যৱান কৰি ৰাখিবলৈ কি কি কৰা মানে
নিজৰ সু মানে স্বাস্থ্যটো সুস্বাস্থ্য ৰাখিবলৈ ধৰা বিভিন্ন ধৰণৰ কাম কৰিব পাৰি যেনেকে খেলা ধূলা তাৰা পিছত শাৰীৰিক ব্যয়ায়াম আৰু লগতে সুস্বাস্থ্য খাদ্য যেনে বিভিন্ন ধৰণৰ সেউজীয়া শাক পাচলি আৰু মানে সেনেকৈ প্ৰটিন গাখীৰ এইবিলাক বিভিন্ন ধৰণৰ বস্তু খাই থাকিব পাৰি মানে সুস্বাস্থ্যৰ বাবে
হয় তুমি ঠিকেই কৈছা একেবাৰে অ আমি অ আমি এতিয়া ধৰা আমাৰ বেছিভাগ এনেকুৱা লৰা ছোৱালী বিলাক বাহিৰা বস্তু বহুত খাই ন মানে ধৰা যোনটো আমি ফাষ্ট ফুড বুলি কওঁ ত আমাৰ ফ মান আমাৰ শৰীৰটো ইমান সুস্থ কৰি নাৰাখে উল্টা আমাৰ আহ বহুত ক্ষতিহে কৰে কাৰণ তাতে বিভিন্ন ধৰণৰ মচলা থাকে এনেকুৱা আৰু অ যিহেতু বাহিৰত বনালে সেই যোনবোৰ তেলত বনাই কিমান পুৰণি তেল বা কিমান হে ত সেইবিলাকতো আমি নাজানো ন ত' আমি অ এনেকুৱা বাহিৰা বস্তুবোৰ বেছি খাব নালাগে আমি তুমি যেনেকুৱা কলা ঘৰৰ এইবিলাক গাখীৰ কিবা কিবি এইবিলাক খাই পেলাই আমি মানে হে কৰিব লাগে তুমি কি কোৱা এইটো বিষয়ে
হয় হয় একেবাৰে ঠিক তুমি সনেকে ক'লগে যে বাহিৰত ফাষ্ট ফুড বহুত ক্ষতিকাৰক হয় সেইটো হয় কাৰণ আজিকালি উ ফাষ্ট ফুড মানে বহুত আকৰ্ষণ কৰে বিভিন্ন ল'ৰা মানে ল'ৰা ছোৱালীকে আদি কৰি ডাঙৰকো আকৰ্ষণ ফাষ্ট ফুডৰ পৰা যিমান পাৰি আঁতৰত থাকিব পাৰি মানে আঁতৰত থাকিব লাগে কাৰণ ফাষ্ট ফুডে আমাৰ শৰীৰটো অনিষ্টহে কৰে যে তুমি ক'লাই যে কিমান দিনৰ তেলত বনাই খাদ্য মানে চাওমিন ধৰা পিছত ম'ম' তাৰপিছত চিকেন পগোৰা সেনেকৈ বিভিন্ন ধৰণৰ বহু পুৰণা বস্তু আমাক দিয়া হয় আমিতো গম নাপাওঁ কিমান দিন পুৰণা হৈছে ত' আমি সেইবোৰ খাওঁ আৰু সেইবোৰ খোৱাৰ পিছত আমাৰ দেহত বা শৰীৰটোত আমাৰ ক্ষতি হয় ত' আমি সেইটোৰ পৰালপ দুৰত থাকিব লাগে
হয় তুমি ঠিকে কৰিছা সেইতো কথা এতিয়া আমি ঘৰ ধৰা আমাৰ যোনবিলাক বস্তু বনোৱা হয় আমাৰ সেইবোৰ যিহেতু পৰিষ্কাৰ কৰি বনোৱা হয় যেনেকে বিভিন্ন বিভিন্ন ধৰণৰ এতিয়া বস্তু আমাৰ আহ খোৱা যায় আমাৰ সুস্বাস্থ্যয়ৰ কাৰণে ত আমি ঘৰতে খাব লাগে আৰু এনেকুৱা বাহিৰত আৰু বাহিৰত যেনেকুৱা আমি আৰু লগতে আমি ইমানবোৰ ক'লে মচলা চছলা কথা লগতে বাহিৰৰ বস্তুবিলাক তাতে বাহিৰত ধূলি বালিও কিমান পৰি থাকে নহয় নে বাৰু এনেকুৱা কাৰণ ৰাস্তাৰ কাষতে বনোৱা হয় ত' তাৰ ওচৰত কিমান ধূলি বালি এনেকুৱা পৰি থাকে
হয় হয় ঠিক কৈছা আৰু সুস্বাস্থ্যটোক মানে সুস্বাস্থ্য কৰি ৰাখিবলৈ আমাৰ শৰীৰটোক আমি বিভিন্ন ধৰণৰ ব্যায়াম আৰু উ মানে খেলা ধূলা আদি সকলোবোৰ কৰি ৰাখিব লাগে তেতিয়া আমাৰ স্বাস্থ্যটো ভালে থাকিব। আৰু স্বাস্থ্য ভালে নাথাকিলে একোৱেই ভাল নাথাকে সেইটো মানে সুস্বাস্থ্যই আমাৰ মূল ধন বুলি ক'ব পাৰি।
হয় ঠিক গৈছা তুমি আৰু এনেকুৱা তুমি যেনেকৈ কলা খেলা ধূলা এতিয়া আহ বিভিন্ন ধৰণৰ খেলা ধূলা আছে যোনবলাকত আমি আমাৰ মানে এনেকুৱা কৰি পেলাই আমি সেই কৰিব পাৰো আৰু আ মই ভাবো আমি সদায় ৰাতিপাও ঠিক এনে হয় আহ ত্ৰিশ মিনিট হওক এনেকুৱা খোজ কাঢ়িব লাগে নহলে বা ব্যয়ায়াম কৰিব লাগে এনেকুৱা এঘন্টামান ব্যায়াম কৰিলেও ৰাতিপুৱা আমাৰ স্বাস্থ্যটো মানে ভালে হৈ থাকে আৰু অ
হয় ঠিক কৈছা আৰু সুস্বাস্থ্যৰ লগতে আমাৰ মানসিক স্বাস্থ্যই সমানে গুৰুত্বপূৰ্ণ হয় নে নহয়
হয় হয় তুমি ঠিকে কৰিছা আমাৰ যদি এতিয়া মানুহ ধৰা আমি কিবা এটা কথাত আমাৰ হেই লাগি আছে ত' আমি এতিয়া আহ বিচাৰিলো আমি ধৰা এনেকৈ ব্যায়াম কৰিব নোৱাৰিম খেলা ধূলা কৰিব নোৱাৰিম এনেকৈ বিভিন্ন সেইনেকে ত আমি স্বাস্থ্যৰ লগতে মানসিক গুৰুত্ব দিয়াটো বহুত প্ৰয়োজনীয়
হয় আৰু সুস্বাস্থ্যয়ৰ লগতে মানসিক স্বাস্থ্যয় সমানে গুৰুত্বপূৰ্ণ যেনেকে আহ চিন্তামুক্ত জীৱন তাৰ পাছত ইতিবাচক মনোভাৱ পৰিয়াল আৰু বন্ধু বান্ধৱৰ সৈতে ভাল মানে ভাল সম্পৰ্কে মানসিক স্বাস্থয় উন্নত কৰি ৰাখে যেনেকে যদি আমাৰ পৰিয়ালৰ লগত যদি আমাৰ যদি কিবা লাগি আছে তেতিয়াহলে আমি মানসিকভাৱে অসুস্থ হৈ থাকিম আৰু তেতিয়া আমাৰ খাবলৈ মন নাযাব বা হ মানে বিভিন্ন আমাৰ ক'তোৱে কাম মন নালাগিব আমাৰ বিভিন্ন ধৰণৰ সেই অসুবিধা হ'ব পাৰে ত' আমি সেইবোৰ আঁতৰাই পেলাই আমি মনটোকো ভালে ৰাখিব লাগিব তেতিয়াহে স্বাস্থ্য ভালে থাকিব।
হয় ঠিকেই কৈছা তুমি একেবাৰে ত' আমি এনেকুৱা বিভিন্ন ধৰণে আমি আমাৰ আৰ অ আৰু আমি এতিয়া বৰ্তমান বিভিন্ন ধৰণৰ প্ৰটিন ওলাইছে এতিয়া আমি এইবিলাক পায়ে থাকো ত' আমি সেইবিলাকো খাব লাগে মানে নিয়মিতভাৱে আৰু অ ধান একো ধৰণৰ ফল মূল আমি অ আজিকালি ল'ৰা ছোৱালী ফল মূলবোৰ খাব নিবিচাৰে বাহিৰা বস্তুৱে খাব বিচাৰে কিন্তু মই ভাবোঁ যে এনেকুৱা ধৰণে আমি বিভিন্ন ধৰণৰ ফল মূল আমি সদায় খাবই লাগে ফল মূল ৰাতিপুৱাই হওক বা গধূলিয়েই হওক এনেকুৱা ধৰণেৰ বহুত ফল মূল আছে যোনবিলাক আমাৰ স্বাস্থ্যৰ কাৰণে ভাল ত আমি এনেকে ফল মূল খাই থাকিব লাগে সদায়
উম হয় হয় একেবাৰে ঠিক কথা কৈ চা বা ফল মূলে আমাক বিভিন্ন ধৰণৰ বেমাৰৰ পৰা আমাক ভালে ৰাখিব পাৰে যেনে আৰু ফল মূলৰ লগতে সেউজীয়া শাক পাচলি যেনেকৈ ভেদাইলতা, নৰসিংহ, মানিমুনি, তাৰপাছত লগতে তিতাও আমি মানে আমাৰ প্ৰয়োজন হিচাপে আমাক যিমানখিনি প্ৰয়োজন আমি সিমানখিনি যদি গ্ৰহণ কৰো এতিয়া আমাৰ স্বাস্থ্যৰ বাবে আমাৰ ঠিক হ'ব আৰু আমি উ ভালে থাকিম তেতিয়াহে তেতিয়া যিমানে ভালে থাকিম সিমান দিনে আমাৰ শৰীৰটো ভালে থাকিব হয় নহয়
হয় হয় হয় ঠিকেই কৈছা আৰু লগতে মই ভাবো যে আমি সদায় মানে আ পানী বেছিকৈ খাব লাগে কাৰণ অ আমাৰ দেহটোক বহুত প্ৰানী পানীৰ প্ৰয়োজন হয়। ত আমি দিনটোত বা বহুত লিটাৰকৈ পানী খাই থাকিব লাগে আজিকালি অ মানে গৰমৰ দিনতহে বেছি মানুহে বেছিকৈ পানী খায় তাকো ঠাণ্ডা পানী খায় মইতো ভাল বুলি নাভাবো দিয়াচোন কাৰণ আমি পানীতো কুহুমিয়াই পেলাই ঠাণ্ডা কৰি সেনেকৈ খাব লাগে যদি কাৰণ গৰম দিনত এনেকুৱা গৰম পানীও খাব নোৱাৰি দিয়াচোন সেইটোও বুজো কিন্তু আমি কুহুমিয়াই পেলাই থৈ দিব লাগে সেনেকুৱা আমি সেনেকৈ আমি খাব লাগে কাৰণ ঠাণ্ডা পানীটো আমাৰ কাৰণে বহুত ক্ষতিকাৰক কাৰণ এতিয়া বতৰটো গৰম হৈ থাকিলে আমি যদি কৰবাৰ পৰা আহি কেনে এনেকে ঠাণ্ডা পানী গিলাচ দুগিলাচ খাই দিও তেতিয়া আমাৰ মানে শৰীৰটোৰ কাৰণে বহুত ক্ষতিকাৰক কাৰণ ইফালে গৰম ইফালে ঠাণ্ডাটো সোমাই গলে মানে সেইকাৰণে আজিকালি বহুত মানে বেছিভাগ লৰা ছোৱালী জ্বৰ, চৰ্দি এইবিলাক নুগুচাই হৈছে
হয় হয় একেবাৰে ঠিক আৰু পানীটো আমি পাৰিলে দিনত চাৰি পাঁচ লিটাৰ খাব লাগে তেতিয়া আমাৰ দেহটো সঠিকভাৱে থাকে আৰু লগতে উ এ মানে আমাৰ স্বাস্থ্যটোৰ প্ৰতি মানে এটা ক'বলৈ গ'লে সেই এটা যেনে শুকান মাছ শুকান মাছটো আমাৰ স্বাস্থ্যৰ বাবে বহুত মানে গুৰুত্বপূৰ্ণ কাৰণ শুকান মাছটো যদি আমি সপ্তাহত যদি এদিন কেও খাওঁ তেতিয়া আমাৰ মানে তেজটো আমাৰ মানে আমাৰ যোনটো তেজ সিটো গৰম কৰি ৰাখে ত' সেইটো কাৰণে আমাৰ শুকান মাছটো সময়ে সময়ে খাই থাকিব লাগে
হয় কিন্তু আজিকালি আৰু শুকান মাছ তোৰ গোন্ধটো আ কোনেও ভাল নাপায় দিয়াচোন সেইকাৰণে খাব নোখোজে বেলেগৰ কথানো কি ক'ম ময়ে ভাল নাপাও দিয়াচোন
নাই নাই সেইটো হ'ব নালাগে আচলতে আহ সেইটো মানে এ মানে বিশেষ বেছি খাব নালাগে মানে যিখিনি তোমাক দৰকাৰ যিখিনি প্ৰয়োজনীয় সেইখিনি খাব লাগে আৰু নিয়মিত ভাৱে নাখালেও হ'ব সেইটো
অ হয় হয় তুমি ঠিকে কৈছা বাৰু মই ময়ো খাব লাগিব আৰু এইটো বা যিহেতু আমাৰ কাৰণে ভালে
হয় হয়
হয় বা বাকী আমি ৰাতিপুৱা উঠি সদায় অ ব্যায়াম কৰিলে সদায় এনেকৈ বেছিকৈ পানী খাই থাকিলে ফল মূল খাই থাকিলে এনেদৰে যদি আৰু আমি যদি বাহিৰা বস্তু বিলাক নাখাও এনেদৰে আমাৰ স্বাস্থ্যটো আ সঠিক ভাৱে চলি থাকিব কিন্তু যদি আমি এইবিলাক ওলো তাই ৰাতিপুৱাই ঠাণ্ডা পানী খাই দিও ফল মূলা খাই পেলাই আমি যদি বাহিৰা বস্তু বিলাকে খাই থাকো তেতিয়াাহ'লে আমাৰ স্বাস্থ্য টোনো ক'ত ভালে থাকিব নে কি কোৱা
হয় হয় আৰু ক'বলৈ গলে ৰাতিপুৱাই এগিলাচ বা দুগিলাচ মান কুসুমিয়া গৰম পানী খাব লাগে তেতিয়া আমাৰ স্বাস্থ্য ভালেই থাকিব। আৰু শেষত ক'বলৈ গ'লে স্বাস্থ্যয় সম্পদ আমাৰ বাবে আৰু সুস্থ। শৰীৰ সুস্থ মন অবিহনে সুখী আৰু সফল জীৱন কটোৱাটো সম্ভৱ নহয় গতিকে- কে আমি সকলোৱে স্বাস্থ্যৰ যত্ন লোৱা উচিত। আৰু স্বাস্থ্যসন্মত জীৱনধাৰা অনুসৰণ কৰা উচিত নে কি ভাবা।
হয় তুমি একেবাৰে ঠিক কথাই কোৱা ক'লা আৰু শেষৰ ভাগত আহ-
হয় দিয়া আজি এইখিনিতে আমাৰ কথোপগথনখিনি সামৰিছোঁ।
হয় হয় ঠিক আছে। এতিয়া আৰু এটা পিছত বেলেগ এটা বিষয় লৈ কথা পাতিম আমি।
অ'কে ঠিক আছে।